হেল্ল
অ শুনিছ না
অহ শুনিছো
অ এই পৰীক্ষা কেনেকোৱা হ'ল মই খবৰে লোৱা নাই নহয়
পৰক্ষা ৰিজাল্টটো ভালেই হ'ল আও মানেতো ছিক্সটি ফাইভ পাৰ্চন্ট পালো
অ ফাৰ্ষ্ট ডিভিজন পাইছ
অ ফাৰ্ষ্ট ডিভিজন আও আ হেৰি ছত লেটাৰ পালো
অহ ইংৰাজীত লেটাৰ পালো
অ
অ
তাকে এতিয়া চাইন্সতে পঢ়োে নে আৰ্টছতে পঢ়ো উ মেজৰটো তাকে এনেই আৰ্টছতে লম বুলি ভাবি আছো বাও
অ তই আকৌ হেৰি বেলেগৰ কথা শুনি পেলাই চাবজেক্ট চিলেক্ট নকৰিবি নিজে যোনটো বিষ য়ে ভাল পাও যোনটো বিষয়ে তই পঢ়িব বিচাৰ সেই বিষয়টো তই পঢ়িবি
অ নহয় মই ইমান ভালকে কথাবোৰ গম নাপাও চোন মোক বুজাই দিবিচোন মানে কোনটো চাবজেক্ট ললে কেনেকোৱা হব আৰ্টচৰ
অ আৰ্ট আৰ্টছৰ এনে প্ৰায়বোৰ চাবজেক্ট ভালেই এতিয়া তই যদি ইংৰাজী ল মানে কি ইংৰাজী ললে মানে তই ইংৰাজী শিকিবলৈ বুলি নহয় তই ইংৰাজী সাহিত্যৰ বিষয়ে জানিব পাৰিবি
অহ
গামাৰ চামাৰ কথা বকা নাই দেই ইংৰাজীত
অ অ মানে অকল থিউৰি বেছিছ নে কি
থিউৰি বেছিছ অ কনছেপ্ত লাগিব তাৰপিছত তোৰ এই এ ব্ৰিটিছ ইষ্ট বিষয়ে পঢ়িবলৈ ভাবি ব্ৰিটিছ হিষ্ট্ৰী কেনেকোৱা আছিলে লণ্ডনত মানে সেই সময়ত কেনেকোৱা কি চলিছিলে
অহ
তাৰপিছত আৰু সেই সময়ত কেনেকোৱা সাহিত্যৰ প্ৰচলন আছিলে
এনেই মানে ই ইংলিছতটো ললে পিছলে টান হৈ যাব নেকি বস্তুটো
নহয় নহয় টান নহয় তই যিমানে আগবাঢ়ি যাবি তই পঢ়ি পঢ়ি গৈ থাকিবি টান নাপাও
অ বাকি এ চচিয়লজিটো চচিঅ'লজী চাব্জেক্টটো কেনেকোৱা
চচিয়লজিটোও ভাল চাবজেক্ট তাততো নম্বৰ উঠাবলৈও ভাল চ'চিঅলজিত
মানে এনেই বুজাই দে বুজা বুজাই দেচোন কথাতো
অ তই এতিয়া চচিয়লজিত ধৰি ল সমাজৰ কথা পঢ়িবলৈ পাবি সমাজত কেনেকোৱা ৰীতি নীতি চলি আছে, কেনেকুৱা ধৰণৰ নিয়ম কানুন চলে। তাৰপিছত পৰিয়াল-পৰিয়াল কি বস্তু, পৰিয়ালৰ বিষয়ে পঢ়িবলৈ পাবি।
অহ
মানে চচিয়লজিত সমাজখনত সামৰি লয়। ত গাঁও, চহৰ, নগৰ সকলো সমাজ বেলেগ বেলেগকে পঢ়িবলৈ পাবি।
অহ
তাৰপৰা এইবোৰ কেনেকৈ উন্নত হৈ আহিলে কেনেকে দিনক দিনে সলনি হৈ গৈছে। এইবোৰ বিষয়ে পঢ়িবলৈ পাবি।
অহ-অহ বাকী আৰু আছামিজটো কেনেকুৱা, আচামিজটো?
অ আছামিজটো মানে তোৰ আছামিজটো সেই হিষ্ট্ৰীৰ লগত অলপ ৰিলেট আছে আছামিজত তই অসমীয়া সাহিত্যৰ বিষয়ে জানিবলৈ পাবি।
অহ
তোৰ অসমীয়া মানে অসমখন একেবাৰে আদিৰ পৰা অন্তলৈকে পঢ়িবলৈ পাবি। অসমখনন কেনেকে আৰম্ভ হ'ল অসমত প্ৰথমতে কি চলিছিলে। কেনেকুৱা ধৰণৰ ৰীতি নীতি প্ৰলন আছিল। লে
অহ
অ লগতে টোৰ সাহিত্যয়ৰ কথা আহিব। এই ৰসৰাজ লক্ষীনাথ বেজবৰুৱা। হেম বৰুৱা। এই এইবোৰৰ বিষয়ে মানে তই জানিব লাগিব এইবোৰৰ বিভিন্ন কিতাপ সমূহৰ আলোচনা কৰা হব।
কাৰণ আছে নাই
অসমীয়াত তই এখন পেপাৰ ব্যয়াকৰণৰ পাবি। পাাবি-পাাবি।
অহ
এথোন পে
অ মানে চিংগুল পেপাৰ বিেয়াকৰণ হয় যায় ন? অহ
তই অসমীয়াটো ল'লেও অলপ
হিষ্টৰী টো কেনেকুৱা হিষ্টৰী টো?
হিষ্ট্ৰিটো কি আৰু হিষ্ট্ৰ্ৰী তই ইতিহাসৰ কথা পঢ়িবলৈ পাবি বুৰঞ্জী কথা।
মানে হিষ্ট্ৰ্ৰী আৰু অসমীয়াটোৰ ভিতৰত কোনটো মানে ললে বেছি ভাল হ'ব?
তই হিষ্ট্ৰিটো ললে যেনিবা তোৰ কম্পিটেটিভ এক্জামবৰ কাৰণে অলপ সুবিধা হয়। হিষ্ট্ৰিৰ পৰা বহুত মাৰ্কচ আহি যায় নহয় আজিকালি পৰীক্ষাবোৰত।
অহ
ত' এই হিষ্ট্ৰিটো পঢ়ি থাকিলে তোৰ যেনিবা অলপ সহজ হৈ পৰে।
অহ
তাৰপা এনে এনেই এতিয়া বৰ্তমান হৃষ্টিত তই দুটা পাৰ্তত পঢ়িবলৈ পাবি এটা হতো অসম বুৰঞ্জী পঢ়িবলৈ পাবি তাৰ পিছত আকৌতো ভাৰতৰ বুৰঞ্জী পঢ়িবলৈ পাবি।
অ
ভাৰতৰ বুৰঞ্জীৰ চিলেবাচটো অকমান ডাঙৰে অসমৰতো বাৰু যেনে হ'লেও সামৰি লব পাৰি।
অ তবে পলিটিকেল চাইঞ্চ বুলিতে হেৰিয় ডিপাৰ্টমেণ্ট এটা আছে সেইটো কেনেকুৱা
পলিটিকেল চায়েঞ্চটো মানে তো এইটো এটা এইটো ৰাজনীতিক ডিপাৰ্টমেণ্টটো ৰাজনীতি বিজ্ঞান
অ
ইয়াত তই গণতন্ত্ৰৰ কথা পঢ়িবলৈ পাবি, স্বাধীনতা কথা পঢ়িবলৈ পাবি আৰু স্বাধীনতাৰ আগতে ভাৰতবৰ্ষত কেনেকুৱা কি চলিছিলে বিভিন্ন আইনসমূহ নাছিলে জানো সেই আইনসমূহৰ বিষয়ে পঢ়িবলৈ পাবি।
অ
লগতে তো সংবিধান ৰচনা কৰা সময়ৰ কাৰ্যখিনিৰ বিষয়ে জানিব পাৰিবি উম বিভিন্ন সেইখন সময়ত আকৌ খুব ডাঙৰ ডাঙৰ মিটিং হৈছিলে নহয় সেই মিটিংবোৰৰ বিষয়ে জানিব পাৰিবি। মহাত্মা গান্ধীৰ নেতৃত্বত ডক্তৰ ভীমৰাম আম্বেদকাৰ নেতৃত্বত পলিটিকেল ৰাজনীতি বিজ্ঞানটো মানে বহুত এটা এডুকেশ্যনটো শিক্ষাৰ বিষয়ে জানিবলৈ পাবি আও এডুকেশ্যন ডিপাৰ্টমেন্টৰ বিষয়ে মই ইমান এটা নাজানো তই এই গীত অম ইয়াত তই দুটা চাবজেক্ট বাচিব লাগিব এইখিনি চাবজেক্টৰ ভিতৰত মেজৰ বুলি এটা বাচিব লাগিব আৰু মাইনৰ
এডমিশ্যন ল অ তাপা
তাৰপা তাৰ উপৰিও আকৌ চাৰিখন পেপাৰ পাবি
অ
ই ই চি, ভি এ চি, এম ডি চি, এছ এছ চি
এই চি এই চি, বি এ চি, এম বি চি, এছ এছ চি এইবোৰ কি পঢ়িব লাগেনো?
তই এইচিত তই তোৰ মেজৰ মাইনৰ বাদেও অসমীয়া আৰু ইং ৰাজী চাবজেক্টো সোমাই থাকিব
অ
সেই এইটো আকৌ কম্পালচৰি ইয়াততো মানে কলেজত পঢ়া চবেই পঢ়িব লাগিব এই চি টো।
অ
তোৰ তাৰপিছতে এই চিত অসমীয়া ইংৰাজী সোমাই থাকিব গ্ৰামাত থাকিব ব্যয়াকৰণৰ কথা থাকিব
অ
তেনেকুৱা তাৰপিছত আকৌ এম ডি চি টোৰ যোনখিনি আৰ্টছৰ ষ্টুডেন্ট সিহঁতে ছায়েঞ্চৰ কোনোবা এটা বিষয় পঢ়িব লাগিব
অ
আকৌ ছায়েঞ্চৰ ষ্টুডেণ্টখিনিয়ি আৰ্টচৰ কোনোবা এটা বিষয়ে পঢ়িব লাগিব এম ডি চি চাবজেক্টটোত
অ হেৰি এইটো কি বুলি কয় তাৰপা আৰু বাকী দুটা
তাৰপা এছ এছ চি তো হ'ল তোৰ পৰিৱেশৰ ওপৰত কথা ই ভি এছ বুলি এটা পাবি এছ এছ চি ত
অ অ তাৰাপা ইটোত
আৰু ভি এছচিটো অকণমান ডাঙৰ তাততো কেইবাটাও ভাগ থাকে ভি এছ চিত এন চি চি ৰভাৰ ৰেঞ্জাৰ তাৰপিছত এন এনে এছ এছ স্কাউট গাইড
অ হেৰি কোনটো ললে কোনটো ললে বেছি সুবিধা হয়
অ তই যদি এন চি চি টো লও
অ
তেতিয়াহ'লে তাৰ চাৰ্টিফিকেটখনে তোৰ পিছত এই ডিফেন্স লাইনটোত অলপ সহায় কৰিব ত' আজিকালি একজামবোৰত এন চি চিৰ চি চৰ্টিফিকেট খন ভেলিড কিয় মানে সেইখন, গ্ৰহণযোগ্য পৰে দচ নম্বৰ মানেই পায় এক্সট্ৰাকে, সেইখন চাৰ্টিফিকেট যদি থাকে।
অ',
এন চি ল', এন -চি -চি ল'ব পাৰিলে ভাল কিন্তু যথেষ্টখিনি কষ্টও আছে।
আচ্ছা।
তইতো সদায় দৌৰি মেলি থাকৱে হয়- নহয়?
অহ ', দৌৰি থাকো বাৰু। তাৰাপা হেৰি এই এইটো চেমিষ্টাৰ বহাৰ লগে লগে, পাৰ কি মানে বাঢ়ি যাব নে', -নে', কমি যাব?
পেপাৰ বাঢ়ি যাব, তই প্ৰথমতে সোমাওতে এখন এখন পেপাৰ ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেমত।
অহ,
যেতিয়া আগবাঢ়ি গৈ থাকিবি, তেতিয়াই লাহে- লাহে পেপাৰ বাঢ়ি -বাঢ়ি গৈ থাকিব। আৰু লগতে এই যে চাবজেক্ট, চাৰিটা যে আছিলে।
অহ্
এইকেইটা কাট খাই, কাট খাই, গৈ থাকিব। কিন্তু তই মাইনৰ চাবজেক্ট যোনটো ল'বি,
আঃ
সেই পেপাৰখন কিন্তু একেবাৰে লাষ্টলৈকে থাকিব, একেবাৰে শেষৰটো চেমিষ্টাৰলৈকে তই মাইনৰ পেপাৰখন দিব লাগিব।
অ', - অ ', মানে- মানে মাইনৰটো মেজৰৰ লগত, থাকিবই আৰু মানে বাকী কেইটাৰ নিচিনা আতৰি নাযায় হয়ে নাই?
অ', নাযায়- নাযায় মাইনৰ - মাইনৰটো থাকিবই।
অ, '
গতিকে তই, সেই ভাবি চিন্তি লবি কি ল',?
অ', তাকে সেইটো কাৰণে তোক সুধি লৈছো আৰু মানে আৰ্টচৰ এতিয়া মই, আৰ্টচতে লম যেতিয়া কোনটো চাবজেক্ট ল'লে বেছি সুবিধা হব।
অহ ', তই সেই বেলেগৰ কথা শুনি নলবি, তোক মই বুজাই দিলো নহয় গোটেইকেইটা চাবজেক্ট।
আহ ', - অ ',
তই নিজে বিবেচনা কৰি পেলাই, নিজে বিবেচনা কৰি পেলাই চ,
অ', অ', হব। হব-হব।
আম, বাউ হ'ব দে তেন্তে।
অ', অ',
বেলেগ এদিন পাতিম।
উৱা, আঃ, হব।